শুনিছানে।
হয় হয় বুনা পাইছ।
অ অ পাইছো। হয় হয় তোমাৰ ফালে নেটৱৰ্কটো অকণমান কম আছে নেকি? অ'।
অ', ফুুল আছে। হয় আছো আছো ভালে কি কৰিছা?
এ অকমান আগত মানে জিমৰ পৰা আহিলো আহি এতিয়া মানে ঘৰতে ৰেষ্ট লৈ আছোঁ।
কিমান এই আমাৰ। জাতীয় উৎস হয় হয় শুনা পাইছো মই তাকে ভাবিলো বোল।
উম।
যাো আমাৰ সকলোৰে আদৰৰ হয় ন তাকে ভাবিলো আজি বিহুৰ বিষয়ে অলপ। আলোচনা কৰো নেকি?
হয়-হয় খুব সুন্দৰ ধুনীয়া তুমি বিষয় এটা বাছি লৈছা যিহেতু বিহু আমাৰ জাতীয় উৎসৱ। বিহু- বিহু অবিহনে অসমীয়া ধৰুৱা বা অসমীয়া অবিহনে বিহুৰ কোনো অস্তিত্ব নাই, গতিকে একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰি বিহু আৰু অসমীয়া। হয়নে?
হয় হয়- হয়, একেবাৰে সঁচা কথা। আৰু যিহেতু মানে বিহু কেৱল মানে এটা উৎসৱ নহয় দিয়াচো ই আমাৰ অসমৰ বা অসমীয়া মানুহৰ আ জীৱন এ মানে জীৱন বুলি ক'ব পাৰি হয় আয়ুস ৰেখা বা হওক। এই আৰু ই মানে আ অসমৰ মানুহৰ দ ধৰা তোমাৰ জীৱন হওক, কৃষি হওক, সংস্কৃতি হওক আৰু পৰম্পৰা এই সকলোখিনিৰ লগতে বিহুৰ এটা গভীৰভাৱে মানে সম্পৰ্ক জড় জড়ি ত হৈ আছে, আৰু যিহেতু বিহু আমাৰ এই কৃষি ভিত্তিক উৎসৱ হয় কৃষকৰ জীৱনৰ মানে বিভিন্ন সময়ৰ লগত সংগতি ৰাখি আমি সকলোৱে বছৰ তিনি তা বিহু পালন কৰো নহয়নেে বাৰু আহ আৰু সেই বিহু কেইটা বিহু কেইটা হ'ল তোমাৰ এই ৰঙালী বিহু বা বহাগ বিহু কঙালী বিহু বা কাতি বিহু আৰু ভোগালী বিহু বা মাঘ বিহু। বাৰু তুমি ৰঙাল লী বিহুৰ বিষয়ে অলপ জ মানে ক'ব পাৰিবা নেকি?
হয় হয় ৰঙালী বিহুটো মানে একেবাৰে আমাৰ আহা আহিলে মানে গা সাতখন আঠখন হয় হয় বুলি কোৱা হয়, যিটো ৰঙৰ উৎসৱ সেইবাবে ৰঙালী বুলি কোৱা হয়, গতিকে এই বিহুটোত মানে আমি সকলোৱে খুব ধুনীয়াকৈ ডেকা গাভৰুৱে বিশেষ কৈ আ বিহু হুঁচৰি মৰা বা নতুন বছৰৰ যিহেতু আগমন নৰ সময়ত এই বিহু উদযাপন কৰা হয়, সেই গতিকে মানে বিহুৱান বা নদ হুঁচৰি মৰা এনেকুৱা বিভিন্ন ধৰণৰ আৰু বহুতো আমাৰ পৰম্পৰামূলক আ বিভিন্ন আমাৰ ৰীতি নীতি আছে, যেনেকৈ তোমাৰ গৰু বিহুৰ দিনাখনৰ পৰা আৰম্ভ কৰি সেই সাত সাত বিহুৰ সাতটা দিন বিভিন্ন মানে ধৰা গৰু বিহু, মানুহ বিহু, গোসাই বিহু, চেৰা বিহু এনেকুৱা বিভিন্ন মানে নীতি নিয়মৰ মাজেৰে সেই সাতটা দিন পাৰ কৰা হয়, গতিকে মানে খুব এটা মানে আহ ভাল লগা মুহৰ্ত সেইকেইদিনত। নহয়নে?
হয় হয় একেবাৰে সচা কথা দেই মানে ৰঙালী বিহু হলে আমাৰ সকলোৰে গা-গা মানে এখন দুখন হৈ যায়। আৰু তোমাৰ এই বিহুৰ দিনাখন মানে ত', এই বিহুতো তোমাৰ সাত দিন চলে তুমি কলাই যিহেতু আৰু এই বিহুত আমিও ক'লে নিজ-নিজে মানে আলহ আহ উলহ মালহেৰে পালন কৰে এই বিহুটো, সকলোৱে এই বিহুৰ সময়ত আমি তোমাৰ নতুন কাপোৰ লও বা নতুন কাপোৰ পিন্ধো আৰু নিজৰ নিজৰ আত্ম স্বজনৰ ঘৰলৈ যাও বা বন্ধু বৰ্গৰ ঘৰলৈ যাও আৰু তোমাৰ ইজনে সিজনক বিহুৰ শুভেচ্ছা জনাও লগতে আহ, ডাঙৰে সৰু-সৰুক আশীৰ্বাদ দিয়ে, সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লৈ সেৱা কৰে নহয়নে বাৰু মানে বহুত ভাল লাগে দিয়াচোনে এই অ', বিহুতো গ মানে বিশেষত্ব যথেষ্ট খিনিয়ে আছে যিহেতু এই বিহুতো সাতদিন পালন কৰা হয়। তুমি কলাই এতিয়া আৰু প্ৰতিটো দিনৰ এটা এটা মাহাত্ব থাকে বুলি ভাব
নিশ্চয় নিশ্চয়। উম, যেনেকৈ মানে আমাৰ গৰু বিহুৰ দিনা আমি মানে যিহেতু আমাৰ গৌ মাতা বুলি আমি পূজা কৰো আমি হিন্দু ধৰ্মাৱলম্বী লোকসকলে গৰুক আমি সেইদিনা ধুনীয়াকৈ মানে নৈ পাৰৰ গা ধুৱাই মানে তেওঁলোকক মাহ হালধি সানি মানে লাও বেঙেনা আদি খুৱাই তেওঁলোকক মানে শ্ৰীবৃদ্ধিৰ বাবে আমি যি কামনা কৰোঁ, সেই মানে মানে যিটো মানে তাৰে দৃশ্য সেই তুমি হয়তো দেখিছা, মানে গাঁৱত বিশেষকৈ নৈৰ ঘাটত সকলোৱে একেলগে মিল ৰাইজে মিলি লৈ যোৱা, এই মানে দৃশ্যটো অতি মনোমোহা মানে। মই এই খুব কমেই দেখিছোঁ বাৰু দুই তিনিবাৰমান গাঁৱত লৈ যাওঁতে দেখিছিলোঁ
হয় ঠিকেই কৈছে আৰু মানে এই গৰু বিহুৰ দিনাখন তোমাৰ গৰুক আহ গা ধুৱাই পিনে গধূলি সময়ত তোমাৰ ধুনীয়া আহ কি নতুন প্ৰঘাৰেৰি কৰে বান্ধে গৰুক আৰু লগতে আমি আমাৰ অসমীয়াত কথা আছে ন যেতিয়াৰ পৰা গৰু বিহু মানে গৰুক মানে হেৰি কৰি নিদিয়া তোমাৰ বিচনীৰে নিবিচছে তেতিয়ালৈকে আমি
অ', আমি আমি বিচনী ব্য্ৱহাৰ নকৰো হয় হয় ঠিক ঠিক ধুনীয়া তুমি এটা নিয়ম মোৰ কথা ক'লা?
হয় তেতিয়াৰ পিছ পিছতে মানে গৰুক বিচি বিচনী ব বিচি দিয়াৰ পিছৰ পৰাহে আমি বিচনী মানে ব্যৱহাৰ কৰো সেই শস্য নতুনকৈ ব্যৱহাৰ কৰিবলৈ লয় আৰু এই আম আমি যেনেকে আ কি উম মানুহ বিহু দিনাখন আমি নতুন নতুন খাদ্যয় বস্তু খাওঁ বা নতুন নতুন উ নতুন হেৰি বনাই খতি আহ আৰু গৰু বিহুৰ দিনা গ তোমাৰ হেৰি লাও বেঙেনা দি পিনে গৰুক খোৱা যায় বা তাৰে অ তাৰে মালা পিন্ধোৱা যায় আৰু কোৱা যায় ন যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়েৰ সৰু বাপেৰ সৰু তয় বৰগ সেনেকে কৈ মানে এ গৰুটোক ভালদৰে হেৰি কৰা যায় পূজা কৰা যায় নহয়নে বাৰু মানে এটা বহুত মনোৰম দৃশ্য হয় এতিয়া
অ', একেবাৰে মানে গৰু মানে বৃদ্ধিৰ বাবে তেওঁলোকৰ যাতে ভালদৰে বেমাৰ আজাৰ নোৱাকৈ ডাঙৰ হৈ গৈ থাকে গতিকে মানে খুব ধুনীয়াকৈ মানে তেওঁলোকক মানে সেইটো দিনত, তেওঁলোকক মানে সেৱা সন্মান জনোৱা হয়, যেনেকৈ মানে নতুন বিহুৱান আমি এজ আনজনক দিওঁ ঠিক তেনেকৈ মানে সিহতক তেওঁলোকক আহ বিহুৱান হিচাপে মানে নতুন পঘা পঘা দিয়া হয়।
হয়, হয় নতুন পঘাৰে বন্ধা হয় আৰু তাৰ লগতে যেনেকে আমি মঙালহুতো কথা পাতিলো তাই সেনেদৰে তেনেদৰে তোমাৰ ধাৰৰা এই ভোগালী বিহুৰো যথেষ্ট খিনি মানে বৃহত্ব আছে দিয়াচোন আৰু এই ভোগালী বিহুতোক আমি সকলোৱে ভোগ আৰু আনন্দৰ উ উৱ বুলি কওঁ কাৰণ সেই সময়ত যেতিয়া কৃষকসকলে খেতি চপোৱাৰ পিছত অ', মানে এই বিহুতটো মানে আমি সকলোৱে পালন কৰো মিলি জুলি আৰু এই সময়ত ধৰা আমি বিভিন্ন ধৰণৰ পিঠা পনা বনাও লাৰু বনাও জলপান বনাও আৰু মানে এই বিহুতৰ সময়ত আমাৰ দে কা গাভৰুসকলৰ মনত মানে এটা বেলেগে উল্লাহ থাকে, কাৰণ সেই সময়ত চবতকে আকৰ্ষণৰ মানে বস্তুটো মেজি আৰু ভেলাঘৰ আৰু বিশেষকৈ হয়, এতিয়া মানে তোমাৰ চহৰত ধৰা সেইবিলাক আমি তেনেদৰে দেখা নাপাওঁ কিন্তু গাঁৱৰ মানুহ বিলাকৰ মাজত এই মেজিয় আৰু ভেলাঘৰটো প্ৰায়ে দেখা পোৱা যায় এই এই ভোগালী বিহুৰ সময়ত, তেওঁলোকে মানে বাঁহ হওঁক খেৰ হওক এই সকলোবোৰ আনি পিনে ভেলাঘৰ সাজে যে আৰু বিহুৰ আগদিনাখন তোমাৰ উৰুকাৰ নেকি থ তেওঁলোকে মানে সকলোৱে মিলি ুলি একেলগে ভোচইচপাত খাই সেই ভেলা ঘৰতে বহি গোটেই ৰাতিতটো তেওঁলোকে ভেলা ঘৰতে কটায় আৰু পিছদিনাখন পুৱোৱা সোনকালে উঠি তেওঁলোকে তাৰ পিছত মেজি জ্বলাই পিনে অগ্নি দেৱতাকো প্ৰণাম কৰি তেওঁলোকৰ যাতে অনাগত দিনবোৰ ভালে ভালে যায় আৰু অনাগত দিনত যিবিলাকে তেওঁলোকে ধৰা কৃষি কৰিব বা কৃষিৰ পৰা শস্ৰ পৰা যিবিলাক উৎপাদন হ'ব সেইবোৰ যাতে ভালে, ভালে হয় আৰু তেওঁলোকৰ যাতে লোকচান নহয় তাৰ ওপৰত মানে হেৰি পিনে অগ্মি দেৱতাক হওক বা লক্ষ্মী মাতাৰ ওপৰত মানে যিখিনি শ্ৰদ্ধা আছে, তেওঁলোকে সেইখিনি শ্ৰদ্ধাখিনি জ্ঞাপন কৰে। বাৰু
একেবাৰে তুমি ধুনীয়াকৈ মানে মা মাঘ বিহুৰ কথা ক'লা অ', কোৱাচোন।
হয় তোমাৰ বাৰ কিবা এনেকুৱা অভিজ্ঞতা আছে নে এই ধৰা ভেলাঘৰত ভোজ ভাত খোৱা ভোগালী বিহুৰ সময়ত
হয়, হয়, আমি মানে যেতিয়া গাঁৱৰ ঘৰলৈ গৈছিলোঁ যোৱাৰ সময়ত তেতিয়া মই মানে দেখিছিলোঁ প্ৰকাণ্ড মানে এটা ভেলাঘৰ প্ৰায় মানে নিৰ্মাণ কৰি আছিল গোটেই গাঁওত ৰাইজে মিলি ডেকাসকলে মিলি তাতে মানে ৰাতিলৈ মানে ভোজ ভাত খোৱাৰো যিহেতু উৰুকাৰ নিশা আয়োজন কৰিছিল সেইদিনা মইয়ো অংশগ্ৰহণ কৰিছিলোঁ তাতে খুব ভাল লাগিছে সকলো ৰাইজে মিলি একেলগে মানে ভোজ ভাত খায় ৰাতিপুৱা পাছদিনা ৰাতিপুৱা সোনকালে গা পা ধুই মানে যি নিয়ম নীতি নিয়মৰ মাজেৰে ভেলা ঘৰত অগ্নিসংযোগ কৰা হয় মানে সেই মানে মুহূৰ্তখিনিত মই থাকিবলৈ পাই মই দুবাৰ নে তিনিবাৰ এনেকে পাইছো খুব মানে ভাল লগা যিহেতু আমি মহানগৰীত থাকো যিহেতু সেনেকুৱা আমি মানে দৃশ্য প্ৰায় দেখাই নাই বুলি ক'ব পাৰি মহানগৰী তেনেকুৱা ধৰণৰ মানে ঠাইয়ো নাই দিয়েচোন ভেলাঘৰ প্ৰস্তুত কৰিব কিন্তু আমি আমাৰ ঘৰতে এনেই নিয়মটো কৰোঁ এনেকে মানে সৰুকৈ হলেও কাঠ বাঁহেদি ভেলাঘৰ বা মেজি এটা সাজি নিয়ম নীতি নিয়মখিনি আমি মানে কৰোঁ
হয় দিয়াচোন বাৰু আহ বেলেগে আছে আছে মোৰো সৰু কালৰে মানে এতিয়া যিহে তো তোমাৰ ভা মানে প্ৰায় খিনি নোহোৱাই হৈছে সৰু কালত মই যেতিয়া সৰু আছিলো তেতিয়া মোৰ ককা যেতিয়া আছিলে ককাইয়ে মানে তেতিয়া ধুনীয়াকে বাঘে ৰান্ধনিছিলে ধুৰা মেগ মেজি সাজিছিলে আৰু এই গোটেই ৰাতিটো আমি ধৰা তাতে চাৰি পিনে লগ হৈ পিনে এ বাহ মানে হাঁহি ধেমালি কৰিছিলো বা বিহু গীত গাইছিলো বিহু হুচৰি নাচিছ ছিলো আৰু আ' তোমাৰ ধুনীয়াকে তাত। তাতে ভোজ ভাত খাইছিলো আৰু গোটেই ৰাতিটো ধুনীয়াকে পাৰ কৰি পিনে। পিছদিনাখন ৰাতিপুৱা সোনকালে উঠি গা পা ধুই আহি কিনে আৰু তাতে এই অগ্নি দেৱতাক প্ৰণাম কৰিছিলো আমি। মাহ দি পিনে, চাউল দি পিনে, তেনেকে ভাল মানে এনেকুৱা এটা অভিজ্ঞতা হৈছিল বাৰু দিয়াচোন, আৰু এই ধৰা তোমাৰ হয় কোৱা।
নাই, তুমি কোৱা।
কোৱা কোৱা।
মানে মই তাকে কৈছো যে এই যি মানে আমাৰ বিহু তিনিটা মানে, ইমান আমাৰ। মানে আদৰৰ। বিশেষকৈ ৰঙালী বিহু আৰু ভোগালী বিহুত মানে আমাৰ মন প্ৰাণ মানে একেবাৰে মানে মন প্ৰাণ বিলাক আমাক মানে এ সুন্দৰ হৈ পৰে, সেই মানে বিহুৰ সময়ত নহয় মানে ধৰা আমাৰ যদি কিবা চিন্তা ভাৱনাও থাকে। এই বিহুৰ আগমনে মানে আমাক যেন এক নতুনত্ব নতুন জীৱন এক প্ৰদান কৰে। এনেকুৱা ধৰণৰ এক অনুভৱ হয়। নহয় নে?
হয় হয়, একেবাৰে সচা কথা দেই। আৰু লগতে তোমাৰ এইতি দুটা বিহুৰ লগত আমি কথা পাতিলোৱে। দুটা বিহুৰ ৰঙালী বিহু আৰু ভোগালী বিহু। তাৰ লগতে কঙালী বিহুটোও গুৰুত্বপূৰ্ণ হয় দিয়াচোন। আৰু কাৰণ ই আমাৰ মানে শান্ত আৰু ধৰ্মীয় পৰিৱেশৰ লগত মানে হেৰি পৰিৱেশত মানে পালন কৰা হয়। আৰু ই এই এই সময়ত আমাৰ কৃষকৰ ভঁৰাল প্ৰায়ে যিহেতু খালী হৈ থাকে। এ সেয়ে সেয়া আমি কঙালী বিহু বুলি কওঁ। আৰু মানুহে তোমাৰ তুল সীৰ তলত এ ধূপ, চাকি জ্বলাই বা মাহ-প্ৰসাদ দি পিনে শৰাই দিয়ে। আৰু আইয়তী সকলে গায় ন যে তুলসী তলে তলে মৃগৰ পহু চৰে। এনেদৰে গাই পিনে লক্ষী মাত। তাৰ প্ৰাৰ্থনা কৰে আৰু খেতি পথাৰ কৃষকসকলে তোমাৰ আজিকালি বাৰু দেখা পোৱা নাযায়। চহৰীয়া জীৱন যিহেতু গাওঁ বোৰত মানে বেছি ভাগ আগতে তোমাৰ আছিলে আকাশ বন্তি জ্বলাই নহয় ন হয় হয়। হয় হয় আকাশ বন্তি জ্বলাই।
উম।
বাৰু আজি তোমাৰ লগত মানে এই বিষয়টোৰ ওপৰত মানে কথা পাতি মোৰ বহুতে।
হয় হয় মোৰো ভাল লাগিল।
হয় আকৌ এদিন নতুন এটা বিষয়ে কথা পাতিম আজিলৈ সামৰিছো।
ঠিক আছে ধন্যবাদ।
বাৰু ধন্যবাদ।